হেল্ল'। কি কৰিছা?
আছোঁ এনেই।
হয় নেকি।
উম।
ভাত খালা নে নাই?
নাই তুমি?
মই খোৱা নাই ৰবা কি বনাইছে আজি তোমালোকৰ?
আজি মই গম নাপাওঁ কি বনাইছে।
কেতিয়াবা কিছু আনা নেকি!
নাই।
কিয়?
এনেই-
আচ্ছা ৰাতিপুৱা কি খালা?
ৰাতিপুৱা মই ৰুটি আৰু বুটৰ দালি খাইছো।
বাহ ঠিকে আছে ডেইলি ৰুটিয়ে খোৱা নেকি তুমি ৰাতিপুৱা ৰাতি
নাই না খাওঁ।
ভাতো খাও মানে
ৰাতিপুৱা ভাত নাখাওঁ।
উম, কি খোৱা চাহ খোৱা
নাখাওঁ।
চাহে দি পেট ভৰি যায়।
অ ব্ৰেড বাটাৰ খাও মাজে মাজে
চাহ আৰু ব্ৰেড বাটাৰ
অৱ
গোটেই দিনটোৰ কাৰণে মানে হৈ যায়।
নাই আৰু খাও মাজে মাজে কিবা।
হয় নেকি?
আচ্ছা আচ্ছা মানে তুমি মানে- টিউচন যে আহিছিলা টিউশ্যনৰ পৰা মানে ডেইলি ঘৰ যাবৰে তুমি গেটৰ ওচৰত ৰখি থাকা ন।
নাই নাই ডেইলি নৰখো।
আজি মই দেখা পালো বুলিহে-
আজি দে আজি দেখিলা আৰু আজি ৰখিছো খালি।
আজি ৰখিছা-
য়েছ।
মানে কি কম আৰু এইটো, মই আজি দেখিলো নে।
নাই নাই মই আজি ৰখিছো আৰু আজিয়ে তুমি দেখিছা কৌই ইচ-
কৌ ইনঞ্চিডেন বুলি ক'ব ন- বা বা আজিয়ে কিয় ওলালো মানে এনে যে মান ওলাও মোৰ মনটো কিবা কৈ আছে, হ'ব হ'ব- নাই নাই নাই তুমি এনেও ৰখা।
নাই মই এনেই নৰখো কাৰণ মই আজি ৰখিছো সেইটো। কাৰণে তুমি আজি ওলাই আহিছা।
ইমান মিছা মাতিব নাপাই।
নাই মই মিছা মতা নাই একচুৱেলি মাৰ মিছা মতা নাই
কি হে হে তুমিতো কৈছিলা তোমালোকৰ টিউচন নটাৰ পৰা বুলি-
অ কিন্তু বৰষুণ দিয়াৰ কাৰণে ছাৰে পিছুৱাই দিলে। অৱ ৰাতিপুৱা- আপুনি চাগে গম পোৱা নাই শুই আছিলে।
অৱ মই শুই আছিলো।
অহ কেইটাত মানে আপোনাৰ চাৰে সাতটাৰ পৰাই বৰষুণ দিছে। হয় হয় বহুত ডাঙৰ বৰষুণ। দিছে আপুনি শুই আছিলে চাগে
অ মই শুই আছিলো কিন্তু দেই
অ অ সেইকাৰণে দেখিছো আপোনাক
অ শুই থাকা।
য়েছ।
কি কোৱা নাই মই মানে অ নাইন ফিভতীত উঠিলোঁ। উঠি কিনে মানে মই মেছেজ দিলো তোমাক তাৰপিছত মানে কি হল মোৰ আৰু বহুত টোপনি লাগি গ'ল সেইকাৰণে মই আকৌ শুই দিলো।
আচ্ছা।
হয়।
ঠিকে আছে।
বাকী তোমালোকৰ টিউচন কোনদিনাৰ পৰা বন্ধ দিব?
অ এইটো চিয়ৰ হোৱা নাই এতিয়ালৈকে।
উম-
কেতিয়াৰ পৰা বন্ধ দিয়া ঠিক নাই।
অ অ মানে বন্ধ দিলে ক'বাত ফুৰিব যাব পাৰিলে হয় টিউশচন বন্ধ দিলে?
অ অ সেইটোতো যাম বাৰু। ভাবিছো এনে ফ্ৰেণ্ডছৰ লগত মুভি চাব যাম বুলি। অ অ ককটিলটো তাৰপিছত কেফেত যাম।
হয় নেকি? আচ্ছা ককতেল খন মানে ইমান উ ভাল হোৱা বুলি শুনা নাইচোন মই।
ইষ্টিল আমি চাম ন আপোনাৰ প্ৰব্লেম টো কি হৈছে?
মোৰ প্ৰব্লেমটো হোৱা নাই একো। কিন্তু যিখন মুভি ভাল হোৱা নাই সেইখন মুভিনো চাব যে কি পাবা ৰিভিউজ বোৰ চাই লোৱাগে মুভিখনো ভাল হৈছে
ভালেই হৈছে ভালেই হৈছে আমি চাই আহিম দিয়ক।
চাবাই মানে?
নাই চিয়ৰ নহয় দেই।
আচ্ছা চিয়ঁৰ আৰু নহয় ন?
নহয় নহয়।
উম আৰু যে তোমাৰ কৈছিলা যে কোনোবা এজনী ফ্ৰেণ্ডৰ বাৰ্থ ডে বোলে তাতে কি কৰিবা? কেই তাৰিখে আছিল বাৰ্থডেখন?
ছয় তাৰিখে মানডে।
অ এই মানডে। অ এনে কি পাৰ্টি কত দিম বুলি ভাবিছে?
পাৰ্টিটো তাই ইয়াৰে ওচৰৰ কেফেতে দিম বুলি কৈছে এতিয়া মানে ক'ব আৰু তাই।
মানে তোমালোকৰ ঘৰৰ ওচৰৰ ন? অ অ নেকি টিউচনৰ বাহিৰে বাহিৰে দিব নেকি? নেকি?
সেইটোতো মই গম নাপাও।
আচ্ছা গম নোপোৱা তুমি।
নাই নাপাও।
সিয়হ তোমাক মাতা নাই নেকি?
মোক মাতিছে কিন্তু তাই এতিয়াৰলৈকে ডিচাইড হোৱা নাই ক'ত দিব সেইকাৰণে।
মানে দিয়াটো চিঞৰ দিব।
অহ
উ বাকী তুমি যাবা মানে?
চাও কি হয়।
অ সেইদিনালৈ বা কি হয় আৰু?
অ অ মানে পাৰ্মিশন পোৱা নাই এতিয়ালৈকে সেইকাৰণে
হয় নেকি?
অ
আচ্ছা আচ্ছা ঠিক থিকে আছে দিয়াচোন। আজি বৰষুণ দিয়াৰ পিছতো কিন্তু গৰমটো সিমানেই আছে
অ অ গৰমটো সিমানেই আছে কাৰণ এতিয়া ৰ'দ দিছে ন
আহ
সেইয়ে আৰু
বৰষুণ দিলেও মানে ৰ'দটোৰ পৰা কিয় নকমে আকৌ সিমানে যায়
টেম্পাৰেচাৰটো সিমানে থাকে নে, ফেন নোহোৱাকে তোমাৰ থাকিব নোৱাৰি
পাৰি
তুমি পাৰা ফেন নোহোৱাকে? তাৰ পিছত কি হৈ যায় একো নহয়।
নাই নাই একো নহয়।
উম এনে তুমি দুপৰীয়া ভাত কেইটাত খোৱা?
খাওঁ তিনটা মানত।
ডেইলি তিনিটা বাজে।
উম।
ইমান দেৰিকে যে কিয়?
উম ভন্টি স্কুল যায় ন, ত তাইৰ স্কুলৰ পৰা আহোতে তিনটা বাজি যায় কাৰণে।
অ তোমাৰ ভন্টিও আছে নেকি?
ইয়েছ।
কিমান ক্লাছত পঢ়ে?
তাই ক্লাছ ফাইভত পঢ়ে।
আচ্ছা কোনখন স্কুল?
কে বি কে ন মাইলত।
অ ন মাইল ঠিকে আছে।
এক
পঢ়াত ভাল নে ভণ্টি?
ভালেই আৰু এতিয়ালৈকেতো ভালে আছে।
হয় নেকি!
উম।
উম বাকী তুমি ফাষ্ট ফুড খোৱা নে নাই?
খাওঁ মাজে মাজে।
কি খোৱা বেছিকে?
খাওঁ মম খাওঁ।
মম
উম।
ঠিকে আছে ছোৱালী বোৰে বেছি ম'ময় খায়।
অ অ
এনে তুমি ফাষ্ট ফুড মানে যিকেইটাই সদায় খায় ৰেগুলাৰ সেইকেইটাক সেইকেইটাক মানে কি কব খুজা?
সেইটাক কম আৰু আমিৰ বাপ কি বিক্ৰী হুই অলাড।
মানে তোমাৰ মতে ফাষ্ট ফুড বোলা বস্তুটো ডেইলি খোৱাতটো ভাল নে বেয়া?
বহুত বেয়া অফকৰ্চ বেয়া হয়। কাৰণ, ইমান অইলী ফুড সদায় খোৱাটোতো হেলথৰ কাৰণে অফকৰ্চ বেয়া হয়।
অহ।
সপ্তাহত এদিন বা দুদিন ইচ অকে বাট এভৰিডে ইজ নত অ'কে।
আচছা মানে তেলত ভাজে ন এইবোৰো দি বেমাৰো হয় ন।
সেইটোয়ে মানে কিছুমানৰ পেট বিষো হয় ন সেইকাৰণে।
মইত বহু কমায়
অ অ শুনিছোঁ আপোনাৰ বোলে পেট বিষ হৈছিল মাজতে।
মাজতে মানে মই তোমাৰ কেইদিনমান মোৰো এইবোৰ হৈছিল যে ফাষ্ট ফাষ্ট ফুড দেখিলে মানে খাব মন।
অ অ হয় হয়। মানে কিছুমান থাকে মানে এনেকুৱা মানুহ।
অ মানে দেখিলে খাও খাও লাগে তোমাৰ লোভ লাগি যায়। তাৰপিছত খাই দিওঁ তাৰ তাৰপিছত, মই ঘৰত আহি ভাত খাব নোৱাৰোঁ। সেইকাৰণে পেটৰ বিষ গেছ উঠি যায়। সেইটোয়ে গেছ হৈ গৈছিল পেটৰ বিষ কেতিয়াবা আৰু তোমাৰ খোৱাৰ, ফলত নেক্সট দিনা ৰাতিপুৱা বমিয়ে হৈ যায়।
অ হ'বই দিয়কচোন ইমান আৰু খাব- পোৱাৰ দৰে যদি আপুনি একদিনতে গোটেই খাই দিয়েটো অফকচ বেমাৰ হ'বই।
সেইটোতো হয়ে বাৰু ৰবাচোন, কাইনা লাগ এইবোৰ বস্তু- টো মানে চাই চিতি খাব লাগে যিমান পাৰ কম।
সেইয়েতো, মইতো নাখাওৱেই আপোনাক কৈছোঁ আৰু আপুনি- অলপ লিমিটত খাব।
সেইটোয়ে মই মানে লিমিটতে খাম আৰু। কমাই কিনে খাম যিমান পাৰোঁ।
সেইয়ে।
বাকী তোমাৰ প্ৰজেক্ট ষ্টাৰ্ট দিছানে নাই কৰা?
নাই।
কিয় কৰা নাই?
কৰিম লাহে লাহে একমাহ আছেই হাতত।
এক মাহ আছে, মানে কি তোমালোকৰ ওৱান আগষ্টত নুখুলে নেকি?
খুলিব।
একমাহ নাই আৰু টুৱেন্টি ছেভেন ডেইজ আছে। মানে টুৱেন্টি এইট ডেইজ আছে। হয় নেকি। কেইদিন লাগিব তোমাৰ প্ৰজেক্টখিনি কৰোঁতে?
দহ বিশ দিন, দহ পোন্ধৰ দিন মান।
অ মোৰ এচাইনমেট খিনি কৰোঁতে টো সিমান দিন লগাইছিল।
আপোনাৰ এচাইনমেট। খিনি মই জল্দিয়ে কৰি দিছিলোঁ বাইদৱে।
কি কৰি দিছিলা। কেইদিন কেইদিনমানত?
দহ দিনৰ আগত।
তুমিতো এনে এচাইনমেন্ট কৰি ভালে পোৱা চাগে ন? এ মোৰ সেইকাৰণে এইবাৰৰ পৰা এচাইনমেট দিলে মই তোমাকে দি দিম। কৰি দিবা আৰু তুমি।
অ কৰি দিম কৰি দিম।
সেইটো তুমি লিখি ভাল পোৱা। তুমিতো জানাই মই কিমান দিন লিখাই নাই।
উম উম, আপুনি পঢ়াতো পাহৰিয়ে গৈছে চাগে। পঢ়া যে কিবা বস্তু থাকে
পঢ়ো
কি এতিয়া পঢ়ে হিচাপ নাই আপোনাৰ টো ডেইলি শ্বিডিউল টো যদি এতিয়া মই কওঁ মানে তাতে টো পঢ়া তাৰ মই একো দেখা পোৱা নাই আৰু
আৰে নহয় শুনা মই তোমাৰ ইনষ্টাগ্ৰামত যিবোৰ
আপুনি খাই বাৰ এটা মানত এটা মানৰ পৰা যদি ফোনে চাই থাকে তাৰ তাৰ পিছত আৰু ক'ত পঢ়া হয় আৰু দিনত। চাৰিটা বজাত জিম যায় আহে চাৰে ছয় তাত।
অহ
তাৰ পিছত যাই লগৰ কেইটাৰ লগত ওলাই কেনে বাৰ্গাৰ কিং কৰবাত কৰবাত তিনিআলিত ত' তেনেকে আপোনাৰ পঢ়া কেতিয়া হয় মানে ম বুজি নাপালো
আৰে চোৱা মই মানে যিখিনি টাইম ফোন চাওঁ সেইখিনি টাইম মই ফোনতে নলেজ শ
অ অ গম পাইছো মই আপোনাৰ ফোনৰ নলেজ খিনি মানে চাইছিলোঁ ময়ো
ফোনত তোমাৰ তোমাৰ গুগলত হক কিবা এটা নাজানিলো চাৰ্চ মাৰি দিলো আহি যাই আজিকালিতো এইবাৰ বহুত সুবিধা আছে
চাব লাগিব একচ
চাবা তুমি তাৰপিছত তোমাৰ আজি এনে তোমাৰ মই জিকে বেছি চাই থাকো গুগলত আৰে শুনিল তাৰপিছত হেৰি তোমাৰ মানে এইটো কি হক ৰিলচত আজিকালি বহুত আহি থাকে মেথ
অ অ অ আপুনি মেথছ পঢ়ে
অ ৰিলচত সেইবোৰ মানে মই যিকে টোৰ ওপৰত বেছি ধ্যান দিও আৰু
আচ্ছা আচ্ছা ঠিকে আছে
কাৰণ গমে পোৱা জিকে খন এখন সাগৰ হয় ইয়াতে মানে যিমানো সোমাই যায় সেখন কেতিয়াও শেষে নহয় পঢ়ি
ইয়া ইয়া ইয়া